অ', কি কৰিছে?
এইয়া চাহ একাপ খালো খাই পেলাই সেয়া, বোলো চব্জি অকণ কাটো। হে তাকে কাটিবলৈ আহোতে, মই বোলো নাই ফোন এটা কৰি লওঁ আগেই।
ভালেই কৰিছে।
উম, তুমি কি কৰিছা?
মই এ আছোঁ মানে কি হ'ল এই পিঠা পোনা এটা খাম বুলি ভাবিছিলোঁ, মাহঁতে মানে ঘৰৰ পৰা মোক দি পঠিয়াই মানে মাজে সময়ে।
অ'।
এই পিঠাগুৰি কেইটামান খুন্দি পেলাই, তাৰ পিছত মোৰ মানে দি পঠি য়াই মাজে মাজে, তাৰপিছত আৰু কেতিয়াবা খাব মন গ'লে খাব পাৰিবি বুলি। এ কেতিয়াবা খাও আৰু তেনেকে বনাই পেলাই।
এতিয়া বনাইছা কিবা?
নাই মই বনামহে আৰু লাহে ধীৰে।
অ', অ'।
এই অকমান আকৌ এ মানে ফ্ৰিজত ভৰাই থৈ দিওঁ। বনাই পেলাই মাজে সময়ে ঘোলখিনি।
অ', গুলী পেলাই অ', মইও থও তেনেকে।
তেনেকে থৈ দিলেহে ভাল হয় যেন পাওঁ।
উম।
আৰু থবলৈও কেতিয়াবা জেগা নাইকিয়া হয় ফ্ৰীজডালত, সেই কিছুমান আব-আৱৰ্জনা বস্তু সেইবোৰ পেলাবও নোৱাৰি মানে গোটাবও নোৱাৰি নিচিনা।
সঁচাকৈ সঁচাকৈ।
থ'বলৈও দিগদাৰ আনিবলৈও দিগদাৰ এনেকুৱা হয় গে। পিছে কি খালে?
মই পানী পিঠাই বনালো মোৰ সেইকাৰণে হাঁহি উঠি আছে। ময়ো পানী পিঠাই বনালো গ'ম পাইছে নে?
ছোৱালীও শুই আছে।
অ', এতিয়ালৈকে। অ', তাই এতিয়ালৈকে শুই আছে?
আজি শুইছেহে। বেছি টাইম হো
অ', এতিয়াহে শুইছে অ', মই বোলো এতিয়াই উম, এতিয়া শুলে মানে আকৌ উঠিব নে কি?
উঠিব অ', অলপ দেৰিকে উঠি লৈ পেলাই উৎপাত কৰি পেলাই, তাই শুই থাকিলে উৎপাত কোনে কৰিব আৰু। তেনেকুৱা নিচিনা হয়। এতিয়া তায়েতো উৎপাত খিনি কৰিব লাগিব।
হওক দিয়া সেখিনি শুনিবলৈকো ভাল লাগে ঐ।
তাকেইটো এতিয়া হেৰি এইটো কি বুলি কয় বাকী ৰাতিৰ আহাৰ আপোনালোকে বনাব হ'লেই সম হম, শাক-চব্জি কাটিলেই। আমিহে কাটা হোৱা নাই।
নহয় মোৰ এনে দেৰি হয়। কিন্তু আজিহে মই অকণ মানে ইমানেই বেছি গৰম আও মই তিন দিনমান মোৰ ভালকে টোপনি নাই গম পাইছানে বাও? মো এইটো এটা ডাঙৰ সমস্যা হ'ব নহয় এতিয়া। কাৰণে, এতিয়া কি কৰা যায় মই ক'বই পৰা নাই। নাই, গৰমটোৰ কাৰণে মানে ফেন মানে ফেনৰ ব অ', ৰ'বা গৈছোৱে। মই সেইকেইটা একে বোলো থৈ যাওঁ। চব্জি কেইটা কাটিম বুলি ভাবিছিলো। থৈ পেলাই মই ফেনৰ তললৈহে যাম গ' মানে। নোৱাৰি, নোৱাৰি। এইটো ৰুমত মানে হেৰি নাই। তাৰ পিছতে হেৰি কি বুলি কয়, কি ক'ব ওলাইছিলো মই? মই মানে হেৰি কৰিলোঁ, অ' সেইকাৰণে আও ইমানেই বেছি গৰম
অ'।
বনাই কৰি লৈ পেলাই বোলো অকমান আৰামহে কৰো নে কিয়ে নে ঠাণ্ডা হৈ থাকক বোলো। খাদ্য খিনিও। সেইটো বুলি ভাবিছিলো, গেছটোৰ ওচৰলৈ আহিবই নোৱাৰো দেখোন অ'। মনে নেযায় দেখোন গেছৰ ওচৰলৈ আহিবলৈ।
অ'।
মানে
সেইটো এটা কথা এই গৰমত নহয় আপোনাৰ বুলি নহয়, গেছৰ ওচৰলে যাবলে আমাৰো মন নাযায়। কাৰণ তাত থাকিলে জুলুই জুপুৰি হৈ থাকা যায়। আচল গৰমটো সেই জুইৰ ওচৰত থকা মানুহে লাগিলে সেইজোপা সেইকুৰা চৌকাৰ জুইয়ে হওক বা গেছৰ জুইয়ে হওক, সে- সেইখিনত থকা মানুহজনে এ মানু জনীয়েহে জানে বা মানুহটোৱে
জুই জুইয়ে ন'!
জুই জুইয়ে। মই মানে ভাতকেইটা বনাই পেলাই সেহেঁতি ইমান ধুনীয়াকে থাকে। মই আহি পেলাই যাওঁহি ফেনখনত অলপ পোৱাৰ লগে ল আহ শান্তি হৈ যায় অ'।
সঁচাকে ভাই। বৰ মানে কি ক'ম আমাৰ মাইকী মানুহৰ জীৱন বিলাক।
সঁচাকে এই ষ্টেণ্ড ফেন এখন আমাৰ ল'ব লাগিব, বুজিছে?
আমাৰো নাই। অহ এই সৰু এখন আৰু ছে হেই টেবুল ফেন এখন, কিন্ত সেই ডাঙৰ ষ্টেণ্ড ফেনখন নাই।
উম মা আমাৰ মানে ষ্টেণ্ড ফেন এখন আনিম আনিম বুলি ভাবি আছো মানে।
অ', লাগে লাগে।
ষ্টেণ্ড ফেন এখন, লাগে এইটো কাৰণে লাগে মানে এই ল' ছোৱালী থকা ঘৰত বাৰু অকণ ভয়। হ'লেও মানে ৰাতি ফেনখন লগাই ল'বলে
লাগে। নাই মই গৰমটোক ক্ৰমান্বয়ে দেখোন বেছি হৈ হৈ আহি আছে। গম পাইছানে? ইদিনাতকৈ সিদিনা বেছি, সিদিনাতকৈ ইদিনা বেছি। তাকে ভাবিছো, এনেকে থাকিলে আৰু আমাৰ ইয়াত মানুহ বিলাকৰ খুব বেমাৰ হৈছে। জানানে, জ্বৰ বমি জ্বৰ
সেইটো কাৰণে হৈছে গৰম আৰু পটককে ঠাণ্ডা পেলাই ঠাণ্ডা মানে কি বৰষুণ পৰি যায়। আকৌ গৰ ৰ'দ ডাইৰেক্ট ৰ'দ দিয়ে। সেইটো কাৰণে মানুহৰ বেমাৰ- আজাৰ বোৰ হৈছে।
হস্পিটেলখন ভৰ্তি হৈ গৈছে পেচেণ্টে গম পাইছা নে নাই?
হ'ব- হ'বই, অকল সেইটোৱে জ্বৰ আৰু চৰ্দি হয় নে নাই?
উম- উম- উম।
আৰু এটা কথা নহয়, এই অহ, আৰু এটা কথা মানে কি হৈ যায়। মোৰ মানে কি হ'ল, আমাৰ ছোৱালী যেতিয়া সৰু আছিলে তেতিয়া মানে ফেনৰ হাৱাটো ধৰক, একত বা দুইত- দুইত নাযায়েই। একতে লৈ শুই থকা যায় বা দুইত কেতিয়াবা কাট- চিট দিয়া যায়, খুব গৰম পৰিলে।
উম।
তাই- তাই ঠাণ্ডা পাব নেকি? তাই ঠাণ্ডা অনুভৱ হৈছে নি, তেনেকুৱা লাগি থাকে মানে।
উম।
কিন্তু এতিয়া অকমান ডাঙৰ হোৱাৰ পৰা মানে ইয়াৰ আগৰ বছৰ আমি ইমান গৰমতো ফেন কমতে শুই থাকিলোঁ। আঁঠুৱা- চাঠুৱা আতৰি তেনেকে ফেনৰ হাৱা নোসোমাই গৰমত চব। ফটাই ফুৰোঁ ইফালে- সিফালে- সিফালে- ইফালে কিন্তু এইবাৰ মানে আমি ফেন বহাই লৈছোঁ। তাইও গৰমত নুশুৱে মানে, ফেন বঢ়হাই নল'লে আৰু ফেন খন আমি এইবাৰ উহাই লওঁ আৰু তাই কিনাৰ দি তথাপি ঘামি জোৰলা জোপুৰা হৈ
এ ৰাম সৰু ল'ৰা- ছোৱালী এনেও গৰম বেছি।
এই বহুত গৰম। কিন্তু তাইক আহি মাজে- মাজে মই কি কৰোঁ আহি পেলাই মানে ফেন- ফেন তললে অকণমান দাঙি পেলাই লৈ আহোঁ মানে।
উম।
নহ'লে মানে গৰমত ঘামি যায় যে, সাৰ পাই যায়।
হয় আকৌ।
আৰু ৰাতি পানী বিচাৰি কাৰণে, আমি পানী খাওঁ, খোৱা দেখিলে তেতিয়া দিয়া- দিয়া বুলি কৈ কান্দে মানে তাই, পিয়া লাগে মানে গৰমতে।
ঘামি থাকে, ঘামি থাকে আহ।
উম সেইটোৱে আৰু।
নাই, মই এই অকমান আগত, চাহকাপ খাই থাকো তাকে ভাবি আছো। এনেকে গৰম হ'লে কেনেকে হ'ব বাৰু কোৱাচোন? আৰু হেৰি দিনকেইটা এইটো-এইটো জুন নহয় ন। জুন মাহ, শেষ হওঁ- হওঁ হৈছে বাৰু শেষৰ সপ্তাহটো। কিন্তু জুলাই আগষ্টততো বহুত বেছি হয় ইয়াত। হয়নে নহয়? এইবাৰ মানে ভাৱিবলৈ এইবাৰ ভাবিবলগীয়া কথা হ'ব কিন্তু।
ভাবিবলগীয়া কথাই।
বা! সঁচাকৈ। কি কম আৰু, এতিয়া ৰাতিয়ে কি কৰিম, ৰাতি কি কৰিবা আজি?
ৰাতি ভাত- ভাত তাক এই, মই এই দেউতাই প্ৰসাদ কেইটামান দিছিলে।
উম।
তাকে হেৰি, তাৰে পিচি পেলাই চাগৈ চাটনি অকণমান বৰ আছে যদি, বৰ বনাম।
মই আগবেলা হেইয়া পিছিলোঁ নহয়।
অ'
পিছি পেলাই বনালোঁ, হে ভাল লাগে। মই এইটো হেৰি বনালোঁ।
আৰু তেনেকৈ কিবা এটা খাম আৰু বনাই কৰি ইমান তেনেকুৱা নাই বাৰু।
এই গৰমত জানানে ইমান বিধাই বিধাই কৰি থাকিবলৈও মন নাযায় অ'।
সঁচাকৈ কৈছোঁ দেই, সঁচাকৈ মন নাযায় দেই।
অ' মানে আহিব। অ' তাপতো ভিতৰত সোমাই যায় অ' মোৰ।
বহুত বহুত। মোৰ নিজৰে অশান্তি লাগি থাকে। গৰমত মানে উঠিব মন নাযায়। খাবলৈ মন
অ' দুৰ্বল হয় কিয় বা আৰু এটা কথা অনন মন যে ফেনৰ তলত থাকোঁ আমি সেইটো কাৰণে গাৰ ৰস। এই বিলাক নাইকিয়া কৰি পেলাই মানে নাইকিয়া কৰি দিয়ে তাৰমানে। গ'ম পাইছানে? তুমি ৰাতি উম।
আৰু দুবছৰমানৰ পিছত মানুহৰ ঘৰত যদি এ চি নালাগে নহয়। মানুহ জীয়াই থাকিব নোৱাৰিব।
নোৱাৰিব মইয়ো ভাবিছোঁ। এইটো কথা চবৰে ঘৰে ঘৰে হ'ব। এ চি তেতিয়া আৰু এটা কথা উম, উম, উম। কি ক'বা তুমি তিতা কাপোৰ এখন ফেনৰ তলত তুমি দি থ'বা চোন গোটেই খন শুকাই কণ কণীয়া হৈ থাকে। গতিকে মানুহৰ দেহৰ পৰা তেনেকে টানে ন ৰস। হয়নে নহয় বাৰু
এতিয়া আৰু কি কৰিব এইটো উপায় নাই এইটো গৰমৰ কাৰণে এইয়া বনাইছে। আগতেতো মানুহে ফেন নোহোৱাকে শুই আছিলে। তথাপিওঁ তেনে
তাকে তাকে সঁচাকে
মোৰ যে সঁচাকে কৈছোঁ এই ফেন নোহোৱাকে শুৱা দিনকেইটাই ভাল আছিলে। আচলতে মানে মানুহে বেলেগে শুলে যোনে শুব পাৰে মই তেওঁক বহুত ভাল দেই সঁচাকে বুলি ভাবোঁ। কাৰণ মই ফেনখন যদি নচলে। মই কোনো কাৰণত শুব নোৱাৰোঁ।
উম।
আৰু মানে আমাৰ এই ইনভেৰ্টাৰটো নিকিনোতে মই বহুত কষ্ট পালোঁ ৰাতি ৰাতি। সঁচাকে ভগৱানকে মাতি থাকোঁ কাৰেণ্টটো কাটি দিলে এই ভগৱানকে দি দিয়ক অ' দি দিয়ক দি দিয়ক দি দিয়ক আৰু কেতিয়াবা ভগৱানক মাতি মাতি ৰাতিপুৱাই যায়। আমাৰ মানে কি কি হয়, এই কাৰেণ্টৰ হেৰিটোৰ পাত এখিলা লৰে কি চৰে কাৰেণ্টটো কাট খাই যায়। বৰষুণৰ টোপাল পৰে কি নপৰে পুৰা বতাহ ধুমুহা আহিলেতো কাটেই। এতিয়া ইনভেৰ্টাৰ থাকিলে তাকে ইনভেৰ্টাৰ থাকিলে মানুহখিনি গমেই নাপায় বতাহই আহিছে নে ধুমুহাই আহিছেনে।
গমে নাপায়েই।
সেইটো কাৰণে মানে মই মানে বহুত কষ্ট পাওঁ দেই। এইবোৰত মোৰ দিগদাৰ মই নোৱাৰোঁ।
ঐ এইডাল মে এই জা একমিনিট তুমি ৰবাচোন দেই।
অহ'
এই ডাঙৰ কথা কৈছে দেখোন এইবাৰ হেই হেই
অহ'। হেল্ল'
এই ৰবা মেকুৰী উঠিছে তাৰমানে কি কৰে মেকুৰীয়ে মুটি দিয়ে জানানে ওপৰত উঠি।
অহ সেইটো ব
চিলিঙি হেৰি চিলিঙি যে আমাৰ হৰুকি যায় ই উঠিলে নহয় এটা।
নামিব বাৰু ৰ'ব।
এই ওচৰৰ বৌ-জনীৰ ঘৰত সদায় সদায় অহ কোৱা এতিয়া কোৱা।
অ হ'ব বাৰু নামিব মেকুৰীৰহে আৰু
উম
উম মানে কথাটো এনেকুৱা ধৰণৰ হৈ যায় কেতিয়াবা। এই হেৰি এটো কি বুলি কয় গৰমৰ কোবত খুন্দাত মানে, এই কাৰেণ্ট টো যদি ঘপকে গুচি যাব লাগে বৰ টো টোপনিটো মানে চক খাই উঠি পৰি বহি থাকিব লগা হয়।
এ নহয়, কেলে নহয়, বহুত সমস্যা দেই।
বাৰু দিয়ক ন আপুনি মেকুৰীটোকে খেদি লওক।
হা হা,
আপুনি বোলো মেকুৰীটোকে
নাই নাই গ'ল গল গ'ল দিয়া বাৰু ঠিকে আছে দিয়া দিয়া হ'ব দিয়া ন, উম উম উম উম